হেল্ল' অ হয় নমস্কাৰ নমস্কাৰ,
অঁ কেনেকুৱা খবৰ?
অ হয় ভালেই আপোনাৰ ঠিকেই আছে নহয়?
এইয়া ভাল বেয়াৰ মাজতে জীৱন নিৰ্বাহ কৰি আছোঁ আৰু আপোনাৰ দলঙৰ ওপৰতে এতিয়া বৰ্তমান।
অ হয়।
হয় হয় খোৱা বোৱা কাৰ্যসূচী বিলাক হলনে?
হয় হয় খোৱা বোৱা কাৰ্যসূচী ভাগ হৈ গ'ল।
শুনা পোৱা মতে মানে আপুনি এইভাগ কাৰ্যসূচীৰ বাবে বৰ আগ্ৰহেৰে বাট চাই থাকে। সেই বহু সময়ৰ পৰা বহুলোকে কয় মানে এই বিষয়ে এনেদৰে আপুনি কি কি ক'ব এই সন্দৰ্ভত
অ হয় এই সন্দৰ্ভত মানে আপুনি যিহেতু ঠিকেই শুনিছে কথাটো অঁ হয়, মই এই বিষয়ে মানে অকনমান অ যেতিয়াই মানে- ভাতৰ কথা আহি পৰে মই অকনমান আনন্দত উৎফুল্লিত হৈ পৰো।
হয় হয়। আপুনি মানে অত্যন্ত হয় আপুনি মানে এই- খোৱা বোৱাৰ যোনটো বিষ- ত এইডাল মানে আনি চৰম পূজাই পাইছগৈ বুলি মানে মই শুনি-
অ হয় একেবাৰে চৰম পৰ্যায়ও পোৱা গে নাই আচলতে।
একেবাৰে চৰম পৰ্যায় পালেগৈ।
এই খাদ্যৰ যি ঢৌ এই মানে- জোখতকৈ বেছি বাঢ়ি গৈছে বুলি তেখেতে আমাক জনাবলে দিয়ে। জনা জনাইছিল মানে।
অ হয় সেইটোতো আপোনাক এটা ভোৱা বাতৰি বুলি- কব লাগিব এইটো এটা আচলতে আপোনাক যোনে কৈছে এইটো একেবাৰে মিছা কথা কৈছে।
অ হয়।
কিন্তু মোৰ এটা কথাহে মই শুনি অতি দুখ পালোঁ।
হয়।
ন আপুনি বোলে গৌতম দেৱৰ অকনমান আগত আলোচ- ৰচনা কৰিছিলে কিবা এষাৰ কথা আপুনি বোলে কৈছ- আছিল যে মোক ধুমুচ ব্যৱহাৰ কৰা হয় ধুমুচ কৰিত ব্যৱহাৰ কৰা হয় হেনো।
অঁ হয় হয় এই বিষয়ে আপোনাৰ অকণমান ভুল ধাৰণা হৈছে মই এই সন্দৰ্ভত কৈছিলোঁ যে যিহেতু গট- গৌতম দেৱে আপুনি আপোনাৰ মোক কৈ আছিল যে আপোনাৰ যোনখিনি বেয়া গুণ আছে। খোৱা বোৱাৰ ফলত আপোনালোকৰ ঘৰখনতো কিছু নাটনিৰ সৃষ্টি হ'ব। বা আমি য'তে বহিব ত'তে বিচনা ভাগি যাব চকী ভাগি যাব এনেখিনি কু-প্ৰভাৱ- কৈ থোৱাৰ ফলতহে মই আপোনাক তেখেতক এক পজিটিভ বা নাত্মক দিশ দেখুৱাই দিছিলোঁ। যে আমি আপোনাক ধুমুচ হিচাপেও ব্যৱহাৰ কৰিব পাৰো, যদি আপুনি যিহেতু এজন-
না-
উন উদঘাট- আমি যদি কাইলৈ পৰহিলৈ এখন খেলৰ ফিল্ড উলিয়াওঁ সেইখন অসমান হৈ থাকিলে আপোনাক যদি- আমি খাদ্যৰ যোগান ধৰো তেতিয়া তাত জঁপিয়াই পেলাই মানে সেই পিছখন সমান- কৰাত আমাক সহায় কৰি দিব পাৰিব। মই সেই সু প্ৰভাৱখিনি কৈছিলোঁ মানে।
অহ হয়, এইটোতো শুনি মই একেবাৰে দুখিত মই একেবাৰে দুখ অনুভৱ কৰিছো আজি মই- শোকত ভাগি পৰিছো এনে মন্তব্য শুনি। কিয়নো মই আপোনাৰ নিচিনা এজন ব্যক্তিৰ পৰা এনেবোৰ কথা মই কেতিয়াও আশা কৰা নাছিলো। যিহেতু আপুনি এইবোৰ কৈ দিলে গতিকে মই অকণমান মনতেহে দুখ পাইছোঁ।
হয় হয় আপুনি মই ধৰিব পাৰিছোঁ আৰু এই কথা শুনি আপুনি হয়তো অকমান বেজাৰ পাব বাৰু। কিন্তু কিনো- কৰিব মানুহে এতিয়া কথা ক'বই আৰু এনেদৰে উৰা বাতৰি আপুনি হয়তো আপোনাৰ জীৱন- কালত আৰু বহুত শুনিবলে পাব। গতিকে এইবোৰ কথা বিষেশ নাভাবিব।
হয়, বাকী আৰু এটা কথা মই শুনিবলৈ পাইছিলো, -
হয় হয়।
অ হয়, মানে আপোনাৰ আৰু কোলা গুটি হেনো বিয়াত- ঠিক হৈছিল। আপুনি হেনো কলাগুটিক বহুত নিস্বাৰ্থ ভাৱে প্ৰেম কৰে। হয় মোক এই এই কথা এই আ হয় মোক এই কথা পাতি আমাৰ বলুৱে কলে মানে বলু সিংহ ৰাম।
অ হয় হয় মই বুজি পাইছোঁ মোক তেখেতে এই কথা কিয় ক'লে মই সেয়াও বুজি পাইছোঁ। সেইটো মানে আপোনাৰ সম্পূৰ্ণৰূপে এটা ভুল ধাৰণা সম্পূৰ্ণ। এশ শতাংশ ভুল ধাৰণা কিয়নো মানে এতিয়া যদি আপুনি চায় ক'লাগুটি দেৱ বা আমি তেখেতক মৰমত আৰু ব বিভিন্ন নাম দি মানুহ মাত মাত তো মানে তেখেতক উচ্চাৰণ কৰোঁ চদ্মনাম বহুতো আছে তেখেতৰ, কিছুমানে তেওঁক মৰমত তে ব্লেক গুটি বুলি কয়, কিছুমানে তেওঁক উস্তাদ বুলি কয় বা এনে বিভিন্ন নাম আছে কিন্তু আমি যদি তেখেতৰ অতীতৰ সেই অতীতৰ কাহিনীবিলাক চাবলৈ যাওঁ তেতিয়া আমি দেখা পাম যে তেখেত এজন সুদৰ্শ মানে আপোনাৰ অভিনেতা আছিল। তেখেতে যেতিয়া আপোনাৰ সৰুকালত শ্ৰীকৃষ্ণৰ ভাওটো লয় তেতিয়াতো গোটেই স সমূহ ভক্তপ্ৰাণ বা ভাওনা প্ৰেমী ৰাইজ কওক, আপুনি ৰাসপ্ৰেমী ৰাইজ কওক সকলো ৰাইজ মানে যি আত্মহাৰা হৈ যায় মই সেই ৰাসৰ মানে আপোনাৰ তেখেতৰ সেই অভিনয়ৰ এজন প্ৰেমিক তেখেত এজন যিহেতু এজন অভিনেতা মই তাক তেখেতৰ অভিনয়ত মানে আত্মহাৰা হৈ যাওঁ।
অ হয় মই বুজি পাইছো কিন্তু মোক বলোৰাম সিংহই কোৱা মতে আপোনাৰ তেখেতৰ ঘৰৰ পৰা হেনো মানে উম। কলা গুটিৰ ঘৰৰ পৰা আপোনাৰ মান্দি হৈছিল কথা পাতিৰ কাৰণে। কিন্তু যিহেতু আপোনালোক দুইজন পুলিংগ সেয়েহে আপোনাৰ বিয়াক লৈ পেলাই বিবাহক লৈ পেলাই উম আপোনাৰ পিতৃয়ে নাকচ কৰিছিল মানে বিয়াৰ বিয়াৰ এগেইনষ্টত গৈছিল এগেইনষ্টটো অসমীয়াত কি বুলি কয় মানে অ হয় হয় বিৰোধিতা কৰিছিল, অসন্মতি দিছ ছিল মানে আপোনাৰ এই বিয়া
অ হয় হয় মই আ পোনাৰ এই ভুল ধাৰণাখিনি মই বুজি পাইছোঁ সম্পূৰ্ণৰূপে এইখিনি এনেকুৱা কিছুমান কথা থাক কে এতিয়া যদি আপুনি চাবলৈ যায় আপোনাৰ ওপৰতো বহুতো উৰা বাতৰি আছে। কালি আপোনাৰ প্ৰধুৰামদেৱেও মানে আপোনাৰ সন্দৰ্ভতো এনে কিছুমান কথা মোক কৈছিলে। যিখিনি কথা মই বৰ্তমান ব্যক্ত কৰিবলৈ অলপ কুণ্ঠাবোধ কৰিছোঁ কিন্তু মই যদি পিছত সময় পাওঁ সেইখিনি কথা ক'ম আপুনি যদি এতিয়া চাবলৈ যায় আপুনি যোনজন ব্যক তিৰ কথা ক'লে বলোৰামদেৱ তেখেত হৈছে মানে এই সমগ্ৰ বিশ্বৰ এজন বিশ্ববিখ্যাত মানে ফাঁকীয়া বুলি আমি তেখেতক ক'ব লাগিব মিছলীয়া, তেখেতে খুব সৰু কালতেই মানে তেখেতৰ এই মিছলীয়া গুণৰ বাবে নাইণ্টি নাইন বা নিৰান্নব্বৈ নামৰ এটা নাম তেখেতে উপহাৰ হিচাপে লাভ কৰিছিল বা উপাধি লাভ কৰিছিল।
ত হয়।
সেয়েহে মানে তেখেতৰ কথাবোৰ ইমান বিশ্বাসযোগ্য নহয় তেখেতৰ যিদৰে মিছা কথা কৈ কৈ আপুনি যদি দেখা
হেল্ল'? হেল্ল'? অ হেল্ল'? হেল্ল'?
হেল্ল'?
হেল্ল।
হেল্ল' মই হয় মই শুনি আছো।
হয় হয় মই শুনিছো, এতিয়া আপুনি শুনিছেনে?
অঁ হয় হয় হয়। কৈ আছিলো